হেল্ল'।
হেল্ল'
হেল্ল'
কি কৰি আছা?
এ এনে বহি আছো
চাহ খালি?
চাহ খোৱা নাই, তুমি খালা?
নাই নাই খোৱা নাই ৰবা
অ'
মই মানে এটা কাৰণত ফোন
কি কিয় ফোন কৰিছা?
তুমি বা এতিয়া অলপমান সময় আছেনে নাইবা তোমাৰ হাতত?
হয় নেকি?
অকমান মানে সময় লাগিব আৰু কথাখিনি সুধোতে আৰু জানোতে ত তুমি যদি সময় দিব পাৰা?
ঠিক আছে, ঠিক আছে, কোৱা কি?
মানে তুমিতো অসমৰ বহুত ঠাই ফুৰিছা বেলেগ বেলেগ ত তাইৰ বাবে মানে মইও এতিয়া জুন জুলাই মাহত অলপ ফুৰিম বুলি ভাবিছিলোঁ। তাৰ কাৰণে মানে কি কি ঠাই ফুৰিব যাওঁ সেইটো ভাবিহে তোমাক ফোনটো কৰিছোঁ।
তুমি এনে কেনেকুৱা ঠাইত ফুৰি ভাল পাোৱা মানে যেনে নেচনেল পাৰ্ক হওক বা পাহাৰীয়া এলেকা এনেকুৱা।
এ সেইটো সেইটোৱে ভাবিছো ৰ'বা মানে মোৰ বিশেষকেতো নেচনেল পাৰ্কবোৰত যাবা ইচ্ছা ধৰা পবিতৰা হওক বা খাজিৰঙা হওক মানাচ হওক সেইবোৰত যাব ইচ্ছা।
মই বাৰু মানাচত গৈছিলো এবাৰ।
অ তাতে মানে কেনেকুৱা সুবিধা কেনেকুৱানো থাকিবৰ বাবে বা তোমাৰ ঘূৰা ফুৰা।
ভালেই তুমি আৰু ওচৰতে আছে আমাৰ ইয়াৰ লাইক তোমাৰ তাতে বহুতো নতুন নতুন জীৱ জন্তু দেখিব পাবা তুমি নতুন এটা এক্সপিৰিয়েঞ্চ কৰিব পাৰিবা আৰু গ'লে।
অ তাতে মানে থকাৰ ব্যৱস্থাটো কেনেকুৱা বা কিহত থাকিব লাগে বা গ'লে তাতে।
তে বহুতো হোম ষ্টে আছে লাইক তোমাৰ আদৰণি গেষ্ট হাউচ আছে ওচৰতে আছে তোমাৰ পঁচিচ শ তিনি হাজাৰ মানত তুমি আৰামচে থাকি দিব পাৰিবা আৰু। আৰু আৰু বহুতো আছে যেনে মানচ অৰ্চিড হোমষ্টে আছে এইবিলাক
আচ্ছা আচ্ছা তাতে এনে জীপ চাফাৰীটো থাকেই চাগে ন ফুৰিবৰ বাবে
অ তাতে তোমাৰ জীপ চাফাৰী পাই যাবা তুমি তাতে তুমি জীপ চাফাৰীৰ লগতে এলিফেণ্ট চাফাৰীও পাবা।
আৰু গ'লে মানে কি কি এনে তুমি কি কি দেখ চানু তাতে জীৱ জন্তু কেনেকুৱা ধৰণৰ
নেচনেল পাৰ্কটো মেইনলি টাইগাৰৰ কাৰণে অলপ ফেমাচ হয় আৰু তাতে তুমি গল্ডেন যিটো লাংগুৰ আছে সেইটো দেখা পাবা যিটো হগ আছে। পাইগামী হক সেইটো দেখাব পাৰো ওৱান হৰ্ণ ৰাইন', ৰয়েল বেংগল টাইগাৰ আৰু এলিফেণ্ট ৱাইল্ড ৱাটাৰ বাফেলো এইবিলাক চাবলৈ পাব আৰু
আৰু মানে বেলেগ কি কি ঠাই মানে ফুৰিব ভাল হয় কোৱাচোন মানে অলপমান মানে মোৰ জুন জুলাই মাহত মানে মোৰ কলেজ চলেজ অলপমান বন্ধ আছেতো ত মই ভাবিছো অকণমান ফুৰিয়ে লওঁ ভাল ভাল ঠাই
অ জুন জুলাৰ মাহটোত তুমি আহ যিহেতু অসমত এতিয়া অলপ গৰমৰ দিন তুমি মেঘালয় যাব পাৰা। ফুৰিবলৈ
মেঘালয় তেতিয়া তোমাৰ মেইনলি তো শ্বিলঙে যাব পাৰি চাগে।
মেঘালয় চাইড শ্বিলং চাইদ তাতে বহুতো অ ফুৰিব আৰু চাব লগা বহুত ভিউ পইন্ট আছে এনেকুৱা আৰু বহুতো ভাল ভাল ঠাই আছে য'ত মই গৈছিলো বাত ব বহুত এতিয়া অলপমান পাহৰি গৈছো আৰু বহুত দিন হ'লতো মই যোৱা।
ঠিকে আছে বাৰু মানে তুমি তাতে
মই অলপ কৈ দিব পাৰিম। কি কি জেগা আছে কি কি ঠাইত থাকিব পাৰি কেনেকুৱা কেনেকুৱা আ হোম ষ্টে আছে এনেকুৱা
অশেষ সেইকাৰণে তৰবা মানে তুমি গৈছা যিহেতু সেইটো সুবিধা এটা আছে বাৰু। মানে কেনেকুৱা কেনেকুৱা, হোম ষ্টে বিলাকৰ ধৰা দাম বিলাক বেছি বেলেগ বেলেগ হয় নহয় তাতে!
অ' সেইটো- কৈ দিওঁ। তোমাক অ এইটো কৈ দিয়াচোন মানে ভালকে মানে ধৰা তুমি কিহত গৈছা? মানে যোৱাতে ভাড়া কেনেকুৱা গৈছে গাড়ীত? বা তাতে থাকোতে কিমান খৰ্‌ছা গৈছে? এনেকে আৰু অলপমান। সেইটো আৰু বেছি ই বাজেট টো নাযায় বাৰু! যি-আ'- তুমি-আহ'- তো ইয়াতে থাক গুৱা -আ'-অসমতে থাক' ন'? তো অসমৰ পৰা বহুত ওচৰতে আছে! তো- তুমি- আ'- মেইন গাড়ী এখন ভাড়া কৰি নহলে নিজৰ যিন্‌- আ'-গাড়ী আছে বা সেই আছে সেই লৈয়ো যাব পৰা। তো' তাত বেছি বাজেট নালাগে। চ' তাতে যাই পোৱাৰ পিছত আ'- তুমি হোমষ্টে ইজিলি- আ'- বাৰশ অ''- পোন্ধৰশ মানত হোমষ্টে ইজিলি পাই যাবা। তাতে- পোপ্‌ আ''- তাতে তোমাৰ শ্বিলঙত ঘূৰিব পাৰিবা। তাতে বহুতো- মানে আছে আৰু বহুত, ৱাটাৰফল চাব পাৰিবা। আ' তাতে এখন নেছাৰেলী আ'-হয়-আ মানে কি বুলি কয় সেইটো অ', গছৰ ৰুট যি আছে তাৰে সেনেকুৱা ব্ৰীজ এখন আছে। চাব পাৰিবা আৰু। তাতে বজাৰ চজাৰ এনে বহেনে? কাপোৰ চাপোৰ ধৰা কিনিব পৰা ব্যৱস্থা বা কিবা বেলেগ? অ' তাতে নতু তাতে কাপোৰৰ বহুত ভেৰাইটিজ আছে। তুমি তাতে অ', থ্ৰীফটৰ অ', থ্ৰীফটো কৰিব পাৰিবা কাপোৰ, যদি তোমাৰ আৰু মন আৰু।
আৰু এনে তোমাৰ বেলেগ কিবা ধৰা মই ভাবিছোঁ যে এখন বেলেগ ডিষ্ট্ৰিক্টো যাওঁ, মানে ধৰা আমাৰ ইয়াতেতো বহুত ডিষ্ট্ৰিক্ আছে ন? তো তুমি, তুমি ধৰা গৈ- গৈছাই চাগে কোনোবা এখন নহলে কোনোবাখনতটো গৈছায়ে।
অ'।
তো তাৰে ওপৰত কৈ দিয়া নেকি? অ' - অসমৰে।
অ', তুমি এনে -এনে তোমাৰ এনে বেছি মন কোনখন ডিষ্ট্ৰিক্টত যাব?
মোৰ সেনেকুৱা নাই দিয়াচোন মানে-আ' মইতো যাই পোৱা নাই ন? ক'ত গ'লে কেনেকুৱা কি দেখা পাম সেইটো নাজানোঁ। এনে বাৰু শিৱসাগৰত শুনিছোঁ আৰু শিৱসাগৰতো বহুত, ধৰা আছে ন, স্বৰ্গদেউৰ সিংহৰ বহুতো বস্তু আছে। জয় আগৰ শিৱসাগ বিলাক। তো সেইবিলাকটো চাব ইচ্ছা আছে। কিন্তু ধৰা তুমি যোৱা হিচাপত আৰু, তুমি ধৰা এনেকুৱা এখন যোনখনত যাই পাইছা আৰু সেই হিচাপত কোৱাচোন এবাৰ।
তুমি এ নেচাৰ চাই ভাল পোৱা তেতিয়াহ'লে তুমি যাব পাৰা আহ' লাইক আহ যিটো আমাৰ কোকৰাঝাৰ চাইদ আছে। কোকৰাঝাৰ চাইদৰ আ'--সেই চাইদ আছে, সেইটোত। আৰু ধেমাজি যাব পাৰা। ধেমাজিৰ যিবিলাক চেলা পথাৰ আছে, সেইবিলাক নেচাৰেল চাইদ হয়। অৰুণাচলৰ কাষতে আছে আৰু যদি তুমি লাইক আ'- পুৰণি ইতিহাস চাব বিচাৰিছা বা সেই মন আছে সেইবিলাকত তেতিয়াহ'লে তুমি শিৱসাগৰ-আ' যাব পাৰা আৰু, সেইটো তোমাৰ-তোমাৰ-তোমাৰ মনৰ লগত কথা আৰু এতিয়া তুমি বা ক'ত যোৱা ক'লে হল মই কৈ দিম।
সেইটো হয় দিয়াচোন। না তো অলপমান মানে পইচাও লাগিব ন, এনে গ'লেও নহ'ব, পইচাৰ কথাও ভাবিব লাগিব। ইমানবিলাক ঠাই একেবাৰে ঘু
নাযায় আৰু। তুমি যদি আ' নিজৰ গাড়ী লৈ যোৱা- তেতিয়াাহ'লে অলপমান গাড়ীৰ পেট পেট্ৰলৰ যিটো খৰ অ' খৰছ আছে সেইটো অলপ বেছি হ'ব পাৰে। যদি তুমি এনেকে লাইক ট্ৰেভেলিং কৰা অ' তেতিয়াহ'ল চল' ট্ৰেভেলিং কৰাই আৰু বেছি ভাল কিন্তু যেন অকলে কৰিব খোজা তেনেহ'লে ভাড়া গাড়ী- আ' বা এনেকে লাইনৰ গাড়ীত উঠিও যাব পাৰা। তেত তেতিয়া বাজেটটো অলপমান কমত থাকিব।
আৰু এটা কথা সুধিব আছিল ৰ'বা।
কোৱাচোন?
তুমি দীপৰ বিল গৈছা নে কেতিয়াবা?
দীপৰ বিল?
অ'।
অ', দীপৰ বিলটো ওচৰতে আছে আমাৰ, আমিও গৈছোঁ।
তো মানে ম'-মোৰো যাব ইচ্ছা আৰু মোৰতো মানে, সময়ৰ কাৰণে যাব নাপাওঁ আৰু কেতিয়াবা নহবা কিবা এটা নহ'লে কিবা এটা প্ৰব্লেম থাকিয়ে যায়। তো তাৰ কাৰণে যোৱা নহয়। তো দীপৰ বিল মানে, মই যাম বুলি ভাবিছিলোঁ। তো যোৱাৰ কাৰণে যোৱা ভাল হ'বনে জুন জুলাই মাহত?
অ', দীপৰ বিলটো এই ভাল ভাল ঠাই। অ', তুমি তাতে মানে আ, জিৰাব কাৰণে আৰু পিকনিক চিকনিক এনেকে খাবলৈ তাতে ভাল এযোৰ ঠাই আছে, তাতে তোমাৰ এটা নেচাৰেলি এটা আ, যিটো শীতল আছে সেইটো পাবা আৰু কাষতে বিল খন, আৰু ত' ইয়াৰ পৰা ওচৰতে হ'ব বাজেটো তোমাৰ কম হ'ব, তুমি এনে এনে ফুৰিবলৈ যাব পাৰিবা আৰু এনে দিনতটো কটাবলৈ এনেকে বাট এতিয়াতো দীপৰ বিলটো আগৰ দৰে নাই ন এতিয়া অলপ তাৰে গছ গছনি কাটি দিলে, অ', এই জীৱ জন্তুৰ কাৰণে কৰিদৰ বনাব ত' এতিয়া চাগে সেই আগৰ দৰে নাপাবা আৰু।
কাৰণে ৰ'বা মানে যাম বুলিটো ভাবি আছিলোঁ, কিন্তু এতিয়া আৰু গছ চছবোৰ কাটি দিছে ন বেছি, ত' ইমান আৰু মই ভাবিছোঁ যে তো ভাল হ'বনে নহয়? বা এতিয়া তাকে ভাবিছোঁ।
এতিয়াতো যাই চাগে লাভ নহ'ব ইমান, কাৰণ কনষ্ট্ৰাকচন চলি আছে তাতে।
তাকেটো কি কৰোঁ কি নকৰোঁ।
আৰু এতিয়া এতিয়া যায় দীপৰ বিলতো চাগে মোৰ মতেতো এতিয়া তুমি যায় কিনে ভাল নাপাবা আৰু
তাকে। ত ৰ'বা কি কৰো তাকে মানে ধৰা মোৰ এতিয়া দুমাহ বন্ধ আছেতো ক'ত যাওঁ কি কৰো সেনেকুৱা মনটো হৈ আছে বাকী ধন্যবাদ তোমাৰ ইমান খিনি কথা যে, ক'লা মোক। বুজালা তাৰ কাৰণে আৰু কিবা থাকিলে বাৰু মই ফোন কৰিম।
কিবা হেল্প লাগে মই ক'লে হ'ল মই তোমাক পাৰ্চনেলি ডিটেইলচ বিলাক দি দিম।
অ', ঠিক আছে দিয়া হ'ব দিয়া।
ঠিক আছে দিয়া।